হেল্ল'!
হেল্ল'! অ', শুনা পাইছানে বাৰু? অ' পাইছো। পাইছো, উম, কি কৰি আছা?
মই, এয়া এনে অলপ বিচনাতে পৰি আছোঁ। অলপ ভাগৰ লাগিছে। তুমি কি কৰিছা?
অ' ময়ো এনে বাকী খোৱা বোৱা কৰিলা নেকি?
উম, ভাত-পানী নাই খোৱা নাই, বনাইহে আছে। তুমি খালা নে কি?
অ'। অ', নাই তা মায়ে বনাই আছে, বাঢ়িব হবয়ে বাৰু, এতিয়া মানে হ'ব হ'বই। তাকে, বাকী খবৰ খাতি ভালেই নহয় ন'?
অ', অ'। খবৰ-খাতি ভালে অ', তোমাৰ ভাল নহয়?
মোৰো, ভাল, ভাল, ভাল।
অ'।
তাকে, বহুত দিন হ'ল বোলো, তোমালৈ ফোন চোন কৰা নাই, আজি এটা বিশেষ বিষয় ওপৰত কথা পাতো বুলি তোমালে ফোন কৰিলো মানে।
অঁ হয়, হয়, ভালে কৰিলা বাৰু, তাকে কি বিষয় বা?
হয়। বিষয়টো মানে, আমাৰ মানে একেবাৰে সহজ সৰল মানে বিষয়, তোমাৰ এতিয়া হেৰি, এইটো কি বুলি কয়, মানে আমাৰ এ, যি ঘৰ বিলাকত, ঘৰ বিলাকত অ', এই পোহনীয়া জীৱ-জন্তু ৰখাটো মানে প্ৰয়োজনীয়, নে অপ্ৰয়োজনীয় বুলি ভাবা তুমি? এই তাৰ ওপৰতে কথা পাতো বুলি ভাবিলো, কেনে হ'ব বাৰু বিষয়টো?
অঁ, অঁ, ভালেই হ'ব বাৰু দেই।
উম উম আচলতে এ কথা কবলৈ গ'লে কি হয়। আমি ঘৰত যেতিয়া কিবা জীৱ জন্তু এটা পঢহো তাৰ প্ৰতি কিন্তু আমাৰ মৰমতটো কিন্তু বহুত। বাঢ়ি যায় আকৌ সেইটো কথা গম।
অ উম হয় হয়।
উ উম অ এতিয়া মানে। ক'বলৈ গ'লে কি হয় তুমি যেতিয়া এটা ঘৰত এটা কুকুৰ পুহিবা। কুকুৰটোয়ে যেতিয়া তুমি মাতিলে আহিব তুমি একদম তম তোমাক মৰম কৰিব। তুমিও যেতিয়া মৰম কৰিবা সেইটো মানে। এজন ঘৰৰ সদস্য নিচিনা হৈ যায় আচলতে কুকুৰটো আৰু মানুহে। এইটো অ মানুহেতো কয় যে কুকুৰ প্ৰভু ভক্ত বুলি সেইটো কথাতটো জানাই চাগে তুমি।
হয় হয়।
অ সেইবাবে ঠিক সেইবাবে মানে আমি। মানে জীৱ জন্তু মানে ঘৰত পুহিব লাগে আচলতে। কাৰণ আমাৰ মৰম চেনেহটো বাঢ়ে আৰু। আজিকালি মানুহৰ মানে বহুত চিন্তা ডিপ্ৰেশচনত থাকে কিছুমান মানুহ। সেই মানে বিজ্ঞানীসকলে জনোৱা মতে। কি হয় যদি তুমি ঘৰত কুকুৰ মেকুৰী যদি থাকে সেইবোৰৰ যদি গাত যদি মানে হাত। ফুোৱা বোলে তেতিয়া বোলে তোমাৰ মানে সেইবোৰ মানে মনটো অলপ বোলে ভাল লাগে বোলে। ফুৱা বোলে তেতিয়া ফুৰা বোলে তেতিয়া বোলে তোমাৰ মানে সেইবোৰ মানে মনটো অলপ বোলে ভাল লাগে বোলে। সেই বুলি শুনিছো মই উম উম ঠিক সেইদৰে তুমি এতিয়া আহ ক'বলে গ'লে। এ বহু লোকে জীৱ জন্তু তোমাৰ ব্য্ৱসায় হিচাপেও পোহে সেইটোও মই দেখিছো হয় নহয়। মানে। উম এতিয়া চাবলে গ'লে কি হয় গৰু গৰু কথাকে কৈছো দেই প্ৰথমে। গৰুতো এতিয়া প্ৰতিঘৰ মানুহতে মানুহৰ ঘৰে ঘৰে ত গৰু আছেই হয় নহয় বাৰু। এতিয়া আমাৰ গৰুৰ পৰা কি উপকাৰ হয় গৰুৰ পৰা এতিয়া কি। প্ৰকাৰ হয় চাবলৈ গ'লে কি হয় আমাৰ এতিয়া যি খেতি বাতি আছে খেতি বাতিত। হাল বাবলৈ হলে এই বলধ গৰুৰ সহায়েৰে হাল বাব পাৰো আমি হয় নহয় বাৰু। আৰু তেতিয়া যি মানে। অ তোমাৰ আজিকালি আকৌ হাল বাবলে কি কৰে ট্ৰেক্টৰ। তোমাৰ ট্ৰেক্টৰ ব্যৱহাৰ কৰে পাৱাৰ টিলাৰ ব্যৱহাৰ কৰে কিন্তু যেতিয়া আমাৰ ঘৰত। ততে গৰু এহাল থাকিব আমি গৰু এহাল লৈ পেলাই ধুনীয়াকে অ একদম মজাকে। খেতি বাতি কৰিব পাৰোঁ হয়। নহয় আৰু তাৰ যেতিয়া আমি গৰু হাল যেতিয়া ব্যৱহাৰ কৰি খেতি বাতি কৰিম তেতিয়া আমাৰ যি। প্ৰদূষণ হয়। এই যাতা মানে যান বাহনৰ পৰা সেইটো আমাৰ কমিব আচলতে।
উম, উম, হয়।
আৰু এতিয়া গাই গৰুৰ কথা যদি কবলৈ যাওঁ গাই গৰুৱে আমাক গাখীৰ দিয়ে গাখীৰ আমাৰ কাৰণে কিমান পুষ্টিকৰ খাদ্য আৰু আজিকালিতো গাখীৰতটো মানে প্ৰতিজন মানুহে খায়েই কেলে মানে গাখীৰৰ যি পুষ্টি আছে সেই পুষ্টিৰ ফলত আমাৰ। জ্ঞান বৃদ্ধি হয় তোমাৰ দেহত। মানে শৰীৰত একদম মানে শৰীৰটো ভাল হয়। সেইবাবে মানুহে গাখীৰ খায়। আৰু গাখীৰটো টো তুমি ডাইৰেক্ট মানে ব্যৱসায় হিচাপে লৈতো তুমি সেইটো ব্যৱসায় চলাব পাৰাই তাৰ উপৰিও। তুমি গাখীৰৰ পৰা তুমি মিঠাই বনাব পাৰা এইবোৰ ৰসগোল্লা হক। আ তোমাৰ মানে পেৰা তেনেধৰণে কিবা কিবি বনাই তুমি সেই মানে এখন হোটেলো খুলিব পাৰা আকৌ হয় নহয় বাৰু।
হয়, হয়।
উম, সেই ক্ষেত্ৰতো জীৱ জন্তুয়ে আমাক বহুত সহায় কৰে। আৰু চাবলৈ গ'লে জীৱ জন্তুৱে সহায় কৰে মানে তোমাৰ এতিয়া হেৰি আগৰ দিনত, অ' মানুহবোৰৰ ঘৰত হাতী আছিলে সেইটো কথা তুমি গম পোৱা নে?
হয়, হয় পাওঁ।
অ', হাতীৰ পৰা ফলত আমাৰ বহুত মানে তেতিয়া লাভ হৈছিলে, কি হয় আজিকালি যেনেদৰে জেচি বি ব্যৱহাৰ কৰে, ঠিক তেনেদৰে আগতে হাতী ব্যৱহাৰ কৰিছিলে কিবা এটা বস্তু মানে তোমাৰ আহ ভাঙিবলৈ হলে, উঘালিবলৈ মানে হাতী ব্যৱহাৰ কৰিছিলে। সেই হাতী ব্যৱহাৰ কৰাৰ ফলতো আমাৰ বহু উপকাৰ হৈছিলে। আৰু এক কথাত কবলৈ গলে, কি হয় তুমি গম পোৱা নাই বাৰু?
হয়, হয়, কোৱাচোন।
অ' আমি এতিয়া যেতিয়া হাতী হওক, তোমাৰ কিছুমান বুজা কঢিয়া বলে অ', গাধ হক ব্যৱহাৰ যেতিয়া কৰিম আমাৰ যি যাতা আজিকালিতো যাতায়াতৰ ফলতো মানে, যান বাহনৰ ফলত আহ কিমান প্ৰদূষণ হৈছে, সেই প্ৰদূৰষণৰ পৰাও কিন্তু আমি মানে সাৰিব পাৰো আকৌ এক কথাত। কবলে
হয়' হয়।
উম, ঠিক সেইবাবে আমি এ' মানে জীৱ-জন্তু পূহাটো উচিত বুলি ভাবো কাৰণ অ' ব্যৱসায় হিচাপেও লৈও মানে আমি পুহিব পাৰো আৰু তুমি ঘৰত মানে তোমাৰ মানে, নিজৰ যেতিয়া এই কুকুৰৰ যে মই উদাহৰণটো দিলো আজিকালি তো ধনী ধনী মানুহ বোৰে কুকুৰ পোহা দেখিচাই হয় নহয় বাৰু, সেইবোৰে বাৰু কিছুমান মানুহে আকৌ কুকুৰটো মানে, তোমাৰ শ্ব'ফৰ কাৰণে পোহে মানে যেন এই কুকুৰটো পুহো মই পুহো, মোক একদম মানুহে ধনী বুলি কব। আমুক বুলি কব মানে, হোৱাটছপত হওক কিবাত হওক সেইবিলাকত ষ্টেটাচ দি থাকে, কিন্তু আ আচলতে সেইটো কথা নহয়, আচলতে জীৱ-জন্তুক আমি মৰম কৰিব লাগে নিজৰ দৰে ৰা ৰাখিব লাগে যিবোৰ মানে এ' তেওঁলোকো মানে এটা, জীৱ থকা প্ৰাণী নহয় জানো হয় নহয় বাৰু?
উম, উম, ঠিক সেইদৰে আমি ঘৰত মানে জীৱ-জন্তু পহাটো মই উচিত বুলি ভাবো। বাকী তোমাৰ ফালৰ পৰা অলপ মতামত দিয়াচোন।
অ সেইখিনি তুমি মূল কথাখিনি ক'লা আচলতে জীৱ-জন্তুৰ ওপৰত।
হয়।
এতিয়া বৰ্তমান সময়ত বহুত মানুহে ধৰা উম, এটো যেনে তোমাৰ কুকুৰ, মেকুৰী চৰাই আৰ মাছ চাছ তেনেকুৱা মানে তেনেকুৱা বহুতো পোহনীয়া জন্তু হিচাপে ঘৰত ৰাখে। কিন্তু এতিয়া প্ৰশ্ন হ'ল যে, পোহনীয়া জন্তু ৰখাটো কেৱল মানে এ মানে ৰখাটো উচিত নে অনুচিত? এতিয়া
হয়।
অ মানে ইয়াৰ ধৰা ইয়াৰ পৰা কিছুমান উপকাৰো আছে আৰু কিন্তু অ পকাৰো আছে, এতিয়া মোৰ মতে যদি মোৰ মতে যদি ক'বলৈ যাওঁ যে, মানে দায়িত্বশীল ভাৱে যদি যত্ন ল'ব পাৰো তেতিয়াহে কিন্তু আমি পোহনীয়া জন্তু মানে ঘৰত ৰখাটো ভাল। এতিয়া, এতিয়া প্ৰথমতে মই যদি কৈ থই যাওঁ পোহনীয়া এজনো মানুহৰ মানে এজন ভাল হব পাৰে, বিশেষকৈ এতিয়া তুমি কলা আ মানে কিছুমান মানুহ অকলে থাকে তেওঁলোকৰ বাবে মানে পোহনীয়া জন্তুৱে সংগ দিয়ে। এতিয়া
সংগ দিয়ে, হয়।
এ তা মানে ধৰ বহুতো এ বিজ্ঞানীসকলে মানে যি গ তেনেকুৱা গৱেষ ষনাত দেখা গৈছে যে পোহনীয়া জন্তুৰ সৈতে সম এ মানসিক চাপ কমে এনেই তুমি কৈছিলা এ কথা, অ। এতিয়া তোমাৰ আৰু তাৰ ফলত মন ভালে থাকে এ তেনে উ তেনেকুৱা মানে কিছুমান উপকাৰ আছে আৰু পোহনীয়া জন্তু আমাৰ যি মানে দায়িত্ববোধ সেই তাৰ বিষয়েও শিকায়। এতিয়া উ কথাটো যে এ এই পোহনীয়া জন্তু যি ৰাখিব লাগে ইয়াৰ মানে এ চোৱা আমি তাৰ প্ৰতি কিন্তু কিছুমান দায়িত্বও লোৱাটো উচিত।
দায়িত্ব‌ও ল‌ও হয় হয় উম।
তিয়া কিছুমান পোহনীয়া জন্তু এনেকে এ এনেকুৱা আছে যে তেওঁলোকৰ অ মানে তেওঁলোকৰ কিছু এ মানে ধৰ খোৱা বোৱা বা তেনেকুৱা স্বাস্থ্যৰ প্ৰতিও আমি যত্ন ল'ব লাগিব।
লাগিব হয় হয়।
কিছুমান চখ পূৰণৰ বাবে যদি আমি জন্তু মানে ঘৰত পোহো, সেইটো কিন্তু মানে উচিত নহয়। যদি এ যদি আমি সেই মানে জন্তুবিলাকৰ যদি আমি যত্ন‌ই ল'ব নোৱাৰো তেতিয়া সেই জন্তু বিলাকৰো মানে স্বাস্থ্যৰ ক্ষতি হ'ব আৰু তাৰ লগে লগে মানুহৰো কিন্তু সমানেই মানে স্বাস্থ্যৰ ক্ষতি হ'ব।
হয় হয়।
এতিয়া অ তোমাৰ যি কুকুৰৰ কথা কলা মানে তেনেকুৱা কিছুমান পোহনীয়া জন্তু আমাৰ সুৰক্ষাৰ বাবে কিছুমানে বহুত মানে ঘৰত পোহে। এতিয়া বহু ক্ষেত্ৰত কুকুৰে চুৰ ডকাইতৰ পৰা মানে ঘৰখন ৰক্ষা কৰে। আৰু যি মানে তোমাৰ পুলিচ সেই সকলো মানে কুকুৰৰ ব্যৱহাৰ কৰা দেখা যায় আৰু কুকুৰক আমাৰ প্ৰভুভক্ত বুলি কোৱা হয় কুকুৰৰ
হয় হয়।
অ অ সেইখিনিক মানে ধৰা আৰু কিছুমান কু পোহনীয়া জন্তু ধৰা কিছুমান ভাইৰাছ সেই সকলক তুমি যি বিজনেছৰ কথা কলা তেনেকোৱা ধৰণৰ মাছ বা ব্ৰইলাৰে হওক সেইসমূহ পুহি আমি ধৰা আমি জীৱন যাপনো কৰিব পাৰো। বা কিছুমানে কৰিছেও এতিয়া অ এতিয়াতো তুমি জানা আমাৰ চাকৰি কিমান অ অভাৱ আ আজিকালি এতিয়া তেনেস্থলত আমি কি কৰিব পাৰো সেই জীৱ-জন্তুসমূহ আমি পুহি বা সেইসমূহ ভা মানে বেছি তাৰ পৰা এটা ভাল উপাৰ্জন কৰিব পাৰো আৰু মানে নি জৰ যি জীৱনতটোও মানে ভালদৰে চলাব পাৰো উমহ আৰু তোমাৰ কিছুমান পোহনীয়া জন্তু ৰখাতো ইমান মানে সহজ কামো নহয়। মানে ইয়াৰ ফলত তোমাৰ মই ধৈৰ্য্য সেইসমূহৰো প্ৰয়োজন হয় মানে যদি কোনোবা কিমান তোমাৰ চখৰ বাবে যদি এ জন্তু আনি এনেই যদি অৱহেলা কৰি ঘৰতে এনে থৈ দিয়ে
উম তেন্তে মানে সেইটো আচলতে অমানৱীয় কাম এটা হ'ব। এতিয়া জন্তুবোৰ আচলতে সেইবোৰ এটা জীৱয়ে ন। সিহঁতৰতো এটা মানে ধৰা অনুভৱ সেইবিলাকৰ সেইটো থাকে। কিন্তু কিছুমান মানুহে দে মানে সেই জীৱ জন্তুৰ প্ৰতি কিছুমান অত্যাচাৰো মানে কৰা দেখা যায়, আচলতে সেইবোৰ কৰিব না উম সেইখিনি সেইখিনিয়ে আৰু।
উম হয় হয় তুমি এতিয়া যিখিনি কথা ক'লা সেইখিনি বহুত গুৰুত্বপূৰ্ণ কথা ক'লা আৰু তুমি যেনেদৰে ক'লা সেই ব্যৱসায়ৰ কথা, মাছৰ কথা হয় সেইটো একদম বহুত ভাল মানে আজিকালিৰ দিনত সেইটো বহুত ভাল ব্যৱসায় হৈ গৈছে আঁচলতে ক'বলে গ'লে, কাৰণ ঘৰতে ধুনীয়াকে পুখুৰী এটা খান্দি মাছ কেইটামান দি পেলাই যদি আমি সেইকেইটা বিক্ৰী কৰিব পাৰো, তাৰ ফলত আমাৰ আৰ্থিকভাৱে আমি সবল হ'ব পাৰিম, হয় নহয় বাৰু আচলতে আমি প্ৰতিজন মানুহে যেনেদৰে মানে এ আৰু এটা কথা নহয় কিন্তু যে আমি যোনটো পুহিব লাগে অকল ব্যৱসায়ৰ কাৰণে, সেইটো সেইটো কিন্তু কৰিব নালাগে আকৌ। কাৰণ তুমি এতিয়া ঘৰত অ ঘৰত এইটো কুকুৰ আনিছা, মেকুৰী আনিছা তুমি যে কৈছিলা অৱহেলা কিছুমানে অৱহেলা কৰে আচলতে সেইটো কৰিব নে নালাগে কাৰণ তেওঁলোকক মানে নিয়মিত ভাৱে খাবলৈ দিব লাগে আৰু তেওঁলোকৰ সেইবোৰক মানে ভেকচিন এই যি ভেকচিন থাকে সেইবোৰ দিব লাগে কাৰণ সিহঁত জীৱ হ'লেও মানে, সিহঁতে মানে জন্তু নহয় জানো হয় নহয় বাৰু, উম সিহঁতৰ মানে কেনে মানে কিছুমান বেমাৰো থাকিব পাৰে সেইবাবে তেওঁ সেইবোৰক মানে ডক্তৰৰ ওচৰত নি ভালদৰে ভেকচিন দিয়াব লাগে। যাতে সেইবোৰৰ পৰা মানে আমাৰ মানুহৰো কোনো ক্ষতি নহয় আচলতে। এইটো কথা মন দিব লাগে আৰু তুমি এতিয়া যি সেইখিনি কথা ক'লা সেইখিনি গুৰুত্বপূৰ্ণ কথা ক'লা, নজনা কথা তোমাৰ মানে মই নজনা কথা দুই এটা কথা তোমাৰ পৰা মই জানিব পাৰিলো সেইটো ভাল লাগিল বাৰু। তাকে এ সেইটোয়ে আৰু মানে আমি এতিয়া ব্যৱসায় হিচাপে লৈও মানে পুহ-পুহিব পাৰো আৰু মানে অকলশৰীয়া মানুহে কুকুৰ হওক মেকুৰী হওক তেনেকে কিছুমান জীৱ জন্তু পুহিব পাৰো মানে আমাৰ নিজৰ মনটো ভাল লগাই থাকিবৰ কাৰণে। উম। উম, ঠিক সেইদৰে আৰু তোমাৰ লগত কথা পাতি আজি ভালেই লাগিল বাকী আজিলৈ হ'ব দিয়া, বেলেগ এ দিনা নতুন এটা বিষয় লৈ তোমালৈ ফোন কৰিম।
অ', হয় হয় নিশ্চয় কৰিবা, হ'ব দিয়া।
অ' হ'ব দিয়া।